কি কৰিছ?
বহি আছোঁ।
ভাত খালীনে নাই?
পালোঁ। এ আবেলি সময়ত ভাত খালি নে কিয়া বা সোধ
অই ভাত খালি নাই ক' ক' তাৰপৰা খবৰ ক
খবৰ কিয় পুখুৰীত পুনিআছিলে পুনি অলপমান তুলিলো জবকা দি
তাপা
তুলি পেলাই এয়া বহিচোহি ফেনৰ তলত অকমান।
পুখুৰীত মাছ দিছ' নেকি?
পুখুৰীত মাছ দিছো আজি, গ্ৰাস্কাত দিছো দুই-আঢ়ৈ কেজি।
অ।
তাকে পুনি ঢেৰ হ'ল। একেবাৰে চাম পাতি গ'ল।
সেইবোৰ কেলেই হৈছিলে আকৌ?
বৰষুণ দিলে বেছি হয়, জানো কেলে হয় নাজানো।
আচ্ছা হেই তোক মই কথা কেইটামান সুধিম বুলি ফোন কৰিছিলো।
অহ, কি কথা?
তই আচাৰ বনাব বোলে ঘৰুৱা ভাৱে।
আমৰ আচাৰ, জলফাই আচাৰ
তাকে বোলো কি কি আচাৰ বনা কেনেকেনো আচাৰ বনা সুধিবলৈ
উ আহ।
ম কো জনাবি নেকি? কেনেকুৱা কি আচা বনা তই?
অ, আমৰ আচাৰ হ'ল। আমটো গুটি নধৰোতে এনেকে পাৰিলো আম যেনেকুৱা জোখতে মানে গুটি ধৰিব নালাগে আৰু। পাইলো, পাইলো। দি পেলাই আনিলো, ধুই অকণমান শুকুৱালো শুকুৱাই পেলা দু এফাল-দুফাল কৰিলো।
তাপা?
তাৰপা তাৰ পৰা গৈ পেলাই নিমখত নিমখ দি পেলাই সেয়া দুদিনমান থৈ দিলোঁ।
অ
থৈ দিয়াৰ পিছত দুদিন-তিনদিনৰ পিছত ৰ'দ দিলে ধুনীয়াকে শুকাম।
অ।
চালনী এখনত লুটিয়াই-লুটিয়াই হালধি অকমান সানি ধুনীয়াকে শুকাম।
অ।
উম, দুদিন শুকোৱা ৰ'দত শুকোৱাৰ পিছত আচাৰটো বনাব পাৰি।
অ মানে ত' আম পৰা পিছত দুদিনমান শুকোৱাৰ পিছত সে
দুদিনমান শুকোৱা পিছত নহ হয়। আম পাৰিলো, পাৰি কাটিলো, কাটি পেলাই নিমখ দি দুদিন-তিনদিন থ'ব লাগিব। ঢাকি পেলাই মানে গামলা এটাত সেই আমখিনি কাটি পেলাই নিমখ দি ঢাকি দুদিন বা তিনদিন থ'ব লাগে।
অ
থৈ পেলাই ৰ'দ দিলে শুকাই দিম। শুকা দুদিন শুকোৱাৰ পিছত আচাৰ কৰিম। উ যি আ ধুনীয়া লোঁ, জলকীয়া আনিলোঁ এনেকে গুড়ি খুনি তেলটো পকাই লৈ যাব, গৰমাই ল'লো ধুনীয়াকে।
অ'
তাতে চববোৰ দি, জিৰা ধনীয়া, জলকীয়া গুড়ি, চলকীয়া গুড়িৰ পৰা ধৰি দি পেলাই ধুনীয়াকৈ আমখিনি অকণমান তেলত গৰম তেলত লৰাই-বগৰাই দি পেলাই ঠাণ্ডা হ'লে বৈয়ামত ভৰাই থৈ দিওঁ।
এতিয়াতো এই আম চিঙাৰ পৰা ধৰি আম শুকুৱাই পেলাই তাৰপৰা আকৌ তোৰ আমখিনি তই মানে তেলত ফ্ৰাই কৰালৈকে, এই গোটেই প্ৰক্ৰিয়াটোত কিমান মান সময় লাগে বাৰু?
উ এসপ্তাহমান লাগিব। কাৰান আমটো নিমখ
অ' কি?
এসপ্তাহমান লাগিব কাৰণ নিমখত দি আকৌ ৰ'দত দি তাৰপিছতহে তেলত হেৰি কৰিহে বৈয়ামত ভৰাব পাৰিম চেঁচা হৈ।
অ! এতিয়া আমৰ আমৰ বাহিৰেও আউ কি কি আচাৰ বনাৱ তই?
আকৌ জলফাইও তেনেকে, জলফাইও তেনেকে আনিলো, বুঢ়া হ'লে জলফাইটো আনি পেলাই ধুনীয়াকে অকীয়াই-অকীয়াই তেনেকে নিমখ দি থলো, থৈ পেলাই অকমান ৰ'দত শুকুৱাই পেলাই হৈ আমৰ যেনেকে কৰিছো জলফাইও তেনেকে এই কৰি আকৌ বৈয়ামত সোমাই থলো। এ তা পা মাজে-মাজে কিন্তু বৈয়ামকেইটা ৰ'দাব লাগিব। ৰ'দ দিলে দিব লাগিব মানে সাফৰটো খুলি-খুলি। ৰ'দত দিব লাগিব।
শিলিখা তেনেকে আচাৰ বনাব পাৰি নে নোৱাৰি?
শিলিখাই শিলিখা কি শিলিখা বুঢ়া হ'লে আনিলো, আনি তেনেকে নিমখত দিলো দুদিন নিমখ দি থৈ দিলো। থৈ দি পেলাই ৰ'দ দিলে খুব ধুনীয়াকে ৰ'দত শুকুৱাম। দুদিন-তিনদিন যে দিন হওক শুকুওৱালে। ধুনীয়াকে শুকাম। শুকাই পেলাই আকৌ নিমখ অকণ চটিয়াই পেলাই বৈয়ামত থৈ দিলে পিছত উলিয়াই-উলিয়াই ধুনীয়াকে খাব পাৰি।
আচ্ছা। এতিয়া মই দেখো তোৰ মানুহবোৰক এই আমলখিও আচাৰ বনাই হয়।
আমলখিও আচাৰ বনাব পাৰি। যেনেকে জলফাই আৰু আম যেনেকে আচাৰ বনাইছোঁ, তেনেকেই জলএ আমলখিটোও আচাৰ কৰি থব পাৰি।
অ, আমলখিটো মানে প্ৰথমতে পাৰি আনি পেলাই সিজাব লাগেনে নে খালি ৰ'দত দিলেই হ'ল?
সিজাব নালাগে সিয়কীয়াকে মুঠতে নিমখত দি দুদিন থৈ দিলেই হ'ল। নিসিজালেও হয় চবেই নি মই নিসিজাওঁ। বেলেগে সিজাব পাৰে নাজানো, চবৰে বেলেগ বেলেগ পদ্ধতি আচাৰ বনোৱা। চবৰে একে পদ্ধতি নহয় আচাৰ বনোৱা।
অহ অহ।
লোকে বেলেগ লোকে বেলেগ টাইপতো বনাব পাৰে চবে চবৰ বেলেগ বেলেগ আও।
অ এ পাইছ নাই, মই আগতে কৰ্দৈ আচাৰ বনাইছিলো। তই বনাই পা
কৰ্দৈ আচাৰো বনাব পাৰি। অহ। কৰ্দৈ আচাৰো বনাইছোঁ তেনেকেই বনাব পাৰি। আকৌ পকা হেৰি ঔটেঙা, ঔটেঙাও আচাৰ বনাব পাৰি। এইবোৰ চব আচাৰ তেনেকৈ বনাব পাৰি।
অ অ। এই ঔটেঙাৰ এটা যে জেলি যে বনাই ধৰ বিয়া
অহ ঔ টেঙা জেলিও পাৰি। অহ। জানো, ঔ ঔ টেঙাখিনি ধুনীয়াকৈ ধুই পখালি কুটি পেলাই একদম খুন্দি পেলাই ধুনীয়াকৈ আকৌ হে গুৰখিনি পগাই পগাই পেলাই ধুনীয়াকে তাত ঔটেঙা খিনি দি দিলেই হ'ল। ঔ টেঙা খিনি সিজাই ল'ব লাগিব তাকে।
সিজাই ল'ব লাগিব।
অ' ঔ-টেঙা বস্তুতো টান নহয় জানো? সিজাই ল'ব লাগিব।
এতিয়া আমি আকৌ দেখো যে বগৰী বগৰী আচাৰো কৰা হয়।
অ' বগৰী আচাৰো সেই তেনেকে বনায়। গুৰত দিও বগৰী থয়। বগৰীখিনি শুকাই শু ধুই পেলাই শুকাই আকৌ গুৰখিনি পগাই মেলি বগৰী সতে লেট খুৱাই ধুনীয়াকে থৈ দিয়ে বগৰী গুৰত
অহ
তেনেকৈয়ো থয় আচাৰো বনায়।
ঠিকে আছে। তই আকৌ খাৰলিও- খাৰলিও বনাও বুলি মই গম পাইছোঁ। অ' খাৰলি এতিয়া আমি কেনেকে ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিব পাৰি খাৰলি বনোৱা প্ৰচেছটো মোক কবি নেকি
অ' ক'ব পাৰি। কাৰণ খাৰলি বনাবলে হ'লে সৰিয়হ কিনি আনিব লাগে আক' ইয়ো মই আশী- সত্তৰ- আশী টকাকে কিনি আনোঁ কেজি। কিনি আনি পেলা অ' কেজি কিনি আনি পেলাই মই ঘৰত আকৌ সেয়া সৰিয়হ ধুম। ধুনীয়াকে ধুই পখালি এ খুব চোকা ৰ'দ লাগে সৰিয়হত। দুদিন চোকা ৰ'দ দিলে ৰ'দত শুকাই মেলি মই ঢেঁকীত খুন্দিব লাগিব। খুন্দি গুৰি কৰি পেলাইহে মই খাৰলিটো বনাব পাৰো তাৰ আগত মই কল বাকলি খাৰ উলিয়াই ল'ব লাগিব
অ' এতিয়া এই খা- তাকে এতিয়া খাৰলিটো বনাব মানে মুঠতে মানে কি কি সামগ্ৰী লাগিব বাৰু
অ' জল- সেইটোকে কৈ আছোঁ মই সাৰ উলিয়াই পেলাই ল'ম। তাৰ পৰা জলকীয়া মোক ও লাগিব। যদি এক কেজিত মোক
তাকে খাৰ মানে
চৌদা খাৰ, কল বাকলি খাৰ, দুইটা লাগিব।
আচ্ছা, দুইটা খাৰ লাগিব।
দুইটা খাৰ লাগিব আৰু এক কেজি সৰিয়হখন মোক এ- পোৱাত- এপোৱাই জলকীয়া লাগিব। বিশ জলকীয়া হ'লে টো ভাল বিহ জলকীয়া হ'লে ভাল। পাতি জলকীয়াবোৰ কি হয় জাল নাথাকে। সেইকাৰণে পোৱাতকে মোৰ পা এই জলকীয়া হ'লে বেছি লাগিব কিন্তু বিহ জলকীয়া এপোৱা হ'লেই একদম মজা জ্বলা হ'ব আৰু।
আচ্ছা-আচ্ছা এতিয়া তোক খাৰ খ অ খাৰলিটো এতিয়া আমি যদি এক কেজি যদি আমি সৰিয়হ লওঁ, সৰিয়হখিনি যদি আমি ঢেঁকীত খুন্দি পেলাই পিচি পেলাই আমি খাৰলি বনাওঁ তেতিয়া এক কেজি খাৰলিত আমি এনেকে টোপোলা হিচাপত কি টোপোলা বনাব পাৰিম?
এক কেজি খালি
বিশ পঁচিছটা খাৰলি টোপোলা কৰিম দহ টকীয়া দহ টকীয়া বেছি ছ হ'ব বিশ টকীয়া বিছ পঁচিছটা হ'ব।
হয়।
বিশ টকীয়া অ বিশ টকীয়া টো পোলাম পঁচিছটামান হ'ব। কাৰণ মই জলকীয়া আৰু চৌদাখাৰ কিনিব লাগিব শেষ অ সৰিয়হবোৰো কিনা চাবু এ মোৰ থাকে আৰু কেইটকামান লাভ।
ৰাখ। থাকে হয় মানে এইটো ব্যৱসায় ভিত্তিত খাৱলিতটো ব্যৱসায় ভিত্তিত খাউলিটো এটা উৎকৃষ্ট বস্তু
অ ব্যৱসায়ত ভাল। খাৱলিত কষ্টও আছে। আকৌ মোৰ কলপাত কাটি কাটি ৰ'দাব লাগিব, লেলাব লাগিব, কলপাত টোপোলা বান্ধিব লাগিব। কষ্টও আছে। অকল হেৰিয়াতে ন নহয় কষ্টও আছে।
হয় এতিয়া আমি--আ খাৱলিটো বাৰু তেনেকে বনোৱা হয়। এতিয়া কোমল চাউলৰটো
বেপাৰ। উম কোমল চউলা কোমল চউলৰ ও বেপাৰ মই কৰিছো। কোমল ধান কোমল চাউল মানে কি নানিয়া চকোৱা নানিয়াটো হ'লে বেছি ভাল। নানিয়া ধান তেনেকৈ সিজালোঁ সিজাই ফালিলোঁ ফালি পেলা চোকা ৰ'দ হব লাগিব। ৰ'দত মকলোুলালো, মুকলোা সেয়া লৰাই ভৰা আৰু শুকোৱাৰ পিছত মেলত ফূতা আনিলো। হয়ে গল কোমল চাউল তাৰ পৰা আশী-নব্বৈ টকাকে ম বাচো
ঠিকছে হ হয় বুজি পাইছো ত কোমল চাউলটো এতিয়া বজাৰত চ যথেষ্ট চাহিদা আছে নহয় জানো?
আছে
ঠিক আছে। তই কোমল চাউলটো অ'- এ আমি যদি চাওঁ কোমল চাউলটো সম্পূৰ্ণ তৈয়াৰ হবলে আমাক হাতত কিমান সময় লাগে? অথবা কিমান দিন লাগে আমাৰ হাতত
আমাৰ হাতত বেছি ৰ'দ দিলে আজি মই বনালোঁ কাইলৈ থাকে মই পৰহিলৈ কুটাই দিম কাইলৈ কুটাই দিব পাৰিম।
হয় - হয় - হয়।
ৰ'দৰ লগতহে কথা ৰ'দ দিলে একেদিনাই শুকাব পাৰি বিছ দিনা কুটাবও পাৰি মানে টেনশচন নাই
আচ্ছা আচ্ছা ঠিক আছে তেতিয়া ইমানখিনি জানিলো ধন্যবাদ
ধন্যবাদ উ